হেল্ল'।
অঁ, হেল্ল'।
অঁ, ক।
কি কৰি আচ?
এ শুই আছো।
অঁ।
শুই আছো পিনো কৰিমনে চাহ আধা খালো আধা নাই খোৱা। চাম আৰু অকণ পিছত। মই অকমান আগতে খালো ৰুটি চুটি খোৱা নাই খাম আৰু।
ময়ো এই গাটো ধুই চাহ তাহ খাই লৈছোঁ।
অঁ।
মানুহটো গল কামলৈ।
অ গ'ল গ'ল দুইটা গ'ল দুইটা গ'ল
অ অ
এটাইতো নাযাওঁ বুলিয়ে কৈছিলে বৰষুণ দিয়াৰ কাৰণে তাৰপিছত মই কৈছোঁ ৰেইনকোট আছে ৰেইনকোট পিন্ধিছা
অ
কালিৰ পৰা গৈছেহে কিমান দিন যোৱা এটা আজি আকৌ নগলে বেয়া হ'ব হব নহয়
অহ এ ৰাতিপুৱা টাইমটোতে বৰষুণ যাক দি দিয়া যে মানুহৰ খে মানে মনটো মৰি যায় আৰু
কামৰ টাইমতে এ কামল যোৱা টাইমত বৰষুণতটো কিয় দিব লাগে
সেই ক নে মানে প মানে মানুহৰ মানে মনতটো মৰি যায় আৰু যাব সমতে আহি যায় ন বৰষুণ দিয়
তহঁততে কি কৰিছে?
এ আমাৰতো শুই আছে এতিয়া আকৌ আজি হেৰিয়ালৈ যাব।
অ ক'ৰবাত য যোৱাৰ কথা আছে নহয় অ আবেলি যাব? চাগে নে দুপৰীয়া টাইমত যাব আৰু
উম।
থাকিবগৈ আজি?
আৰি থাকিব।
আহ। সন্ধিয়াহে বেছি মৰা হেৰি মানুহ বেছি হয় বোলা। মেলাবিলাকত উ। এ বাহিৰৰ মানুহ আহে বোলে।
এই যে হেৰি বিলাক যে ভক্ত বিলাক যে আহে যে
উম
আমিহে দেখা নাই ডাঙৰ ডাঙৰ মেলা হয় বলে আমিহে দেখা নাই।
এ আচল আচলতে মা ওচলৈ যাবলৈ ভাগ্য লাগিব ন।
তাকে।
উম মাওচত হেৰি কৰিবলৈ যাবলৈ হলে ভাগ্য লাগিব। যাও বুলি যাব নোৱাৰ।
উ তাকেইেতো।
বৰে কিমান দূৰৰ দূৰ মানুহ আহিছে বোলে। মানুহবিলাক তাতে পকাত শুই শুই আছে।
উম আমাৰ এফালৰ মানুহবিলাকহে মই যোৱা শুনাই নাই মই। ইমানকে যোৱা শুনাই নাই কোনোবাটোৱেহে যায় মাজত। এ
চব বাহিৰৰ মানুহ বিলাক আহিছে।
অহ বাহিৰা মানুহবিলাকে আহে আমাৰ ইয়াৰ মানুহ যাবলৈ খবৰ নাই নে।
উম
ভিতৰতো সোমাব নোৱাৰে বাহিৰতহে আৰু।
অ' ভিতৰত মেইন মন্দিৰ সোমাবলৈ অকমান দিগদাৰ হয় ন
নহয় তাত নিদিয়ে সোমাবলৈ এতিয়া হাত লাগি আছে কেলে সোমাব দিব।
আকৌ অ' নহয়, হেৰি বোলে এতিয়া যে এতিয়া মাৰ বোলে কাপোৰ সলাই ন এই কাপোৰ সলাব যে সেই কাপোৰ খন আনিবৰ কাৰণেহে মানুহ তাত বহি আছেগৈ।
অঁ।
সেই কাপোৰ মায়ে যে পিন্ধা শাৰীখন
অঁ অঁ।
সেইখন সলাই দিব নহয় এতিয়া।
উম।
সেইখন সলাই দি তাৰে বোলে কাপোৰ মানে কাটি - কাটি ভ মানুহক বিলাই বোলে ভাগ বিলাই দিয়ে বোলে সেই সেইখনণ কাপোৰ আনিব পাৰিলে বোলে বহুত ভাল। বোলে।
অঁ।
মা গা পিন্ধা কাপ
অ গম পাইছো অহ ভগৱানো হেৰি যে
উম সেৰি তাৰ মানে এতিয়া সেইখন এতিয়া নতুন নতুন শাৰী পিন্ধাব
অ চিনেমা চাবলে নাযাওঁ
যাব লাগিব আজি যাওঁ যাও কৈ আছো মানুহটোৱে কৈছে যোৱা কথা এতিয়া
অ যা চাহ আহা গৈ দুটাই গৈ পেলাই আজি আমাৰ লগৰ কেইজনী যোৱা কথা আছে সেই টিকেট কাটিলে নেকি চাগে মোক লগ কৰি আছে মোৰ অকণ প্ৰব্লেম হৈ আছে কেনে মই নাযাওঁ বুলি কৈছো আৰু
উম
আও সিহঁতে যিটো টাইমত যাব আকৌ সিহঁতৰ ডিউটিৰ পৰা আহিবলৈ হয় পঢ়াটো কাৰণে নাযাওঁ বুলি কৈছোঁ গৈ থাকক সিহঁতে
আগবেলা পাৰি আৰু।
এইটোই দুপৰীয়া টাইমত হলে পাৰি হলেও মই নাযাওঁ বুলিয়ে কৈছো সিহঁতক। মই কৈছো নাযাও তোমালোকে যোৱা সেইদিখনৰ পৰা ওলাই আছে। প্ৰথমতে যাম বুলিয়ে কৈছিলো। টকেইজনী গৈছে এতিয়া জানো কোন কোন যায় নাজানো আৰু কালি কৈছিলে। তাইলৈ যাম আৰু বুলি মই কছো মই নাযাম মোক নক'বা। তোমালোকে জোৱা।
আগবেলা আগবেলা মানুহ ফ্ৰী থাকে ন পিছবেলা মানে অকমান এতিয়া মানে। পিছবেলা যাবলৈ অসুবিধা
অ ৰাতি নটা বাজি যায় নহয় আহোতে।
আকৌ পিছবেলা ঘৰৰ মানুহখিনিও চাবি যায় নহয়।
তাক কেইেত কৈছো।
মানুহ বিলাক আহি যায় ন।
উম সেইখিনি সেইখিনি সময়তো। তোমাৰ একেবাৰে যাব নোৱাৰা আৰু। চাৰে চাৰে টাই মানে সেইতিয়া যাবই।
উম।
আমাৰ সিহঁতে আকৌ পাঁচ ছটা বজাত পায়হি।
আমাৰো সেই আমাৰ মানুহটো লগৰ মানুহ লগৰ বন্ধু এটাই কৈ আছে যাম বুলি। তাৰ ঘনীয়েকো যাব আকৌ আমাৰটোকো লগ লৈছে। তাকে কৈ শ জানো কেতিয়া যায় দেওবাৰ এটাত যাম বুলি কৈ আছে।
উম।
চাই লওঁ কি হয়।
চাই ভাল লাগে তেনেকে লগে ভাগে।
অহ। মানুহ ধেৰ হ'লে ভাল লাগে অ' অকলে অকলে কিমান গৈ ভাল নালাগে নহয়।
তাকেইতো।
এতিয়া ভাত-পানী ন'
উ, উম নাই বনাই পেলাই থৈ দিছো ভাত। মোৰ কাৰণে একেবাৰে থৈ দিছো আৰু এজনী মানুহৰ কাৰণে নো কি বাৰে বাৰে ভাত বনাই থাকিম। ভাত বনাই থৈ দিছো। এতিয়াকে আৰাম কৰি আছো আৰু।
কিবা এটা খাই দিলেই হয় আৰু।
আকৌ নাখাঁও বুলি ক'লেও চলি যায়। নাখাঁও মানে উ মানে ভোক লাগিলেও মানে ব বনোৱা এলাহতে মানে কেতিয়াবা মানে নাখাও বুলি কলে চলি যায় আৰু
উম, উম চলি যায় মইতো সিহঁতে নাথাকিলেতো মই নাখা খাও এই চাহ অকন লৈ কিবা এটা লৈ খাই দিম আৰু শুই, এতিয়া আজিতো লৰা নাথাকিলেতো মই আৰু আমাৰয়ে মইহে কিবা, এটা বনাই দি খাই যাম।
কিবা এটা এই পোৱালিৰ কাৰণেহে,
এতিয়া ল লৰাাৰ কাৰণে মানে জুতি বুটিটো লাগে ন তাক সেইকাৰণে মানে উ, নোৱাৰি এতিয়া আমাৰটোৱে মই থাকিলে মানে যিকোনো এটা খাই দিলেই হৈ যায় আৰু।
পোৱালিকা নে বৰ দিগদাৰ ন।
পোৱালীয়ে এখন ভাজিয়া নাখায়েই।
আমাৰোতো আৰু অ' কিবা কালি আলু ভাজি বনাই দিলো ডিউটি যোৱা টাইমত মোক ইমান চ কৈছে, এ আলু ভাজি খোপা মকে মাথা গৰম হৈ যায় বোলে আলু-আলু ভাজি নবনাবি বুলি এনেকে কৈছে।
অ' আলু বাজি আমাৰ লৰাও নেখায়।
ৰ সেইকাৰণে কালি মাংস আনিছিলে সন্ধিয়া, তাৰপিছত মাংস অকণ তালৈকে থৈ দিছো।
খাই ভোলতো খাই এতিয়া জিকাটো নাখায় মানে এতিয়া কালি জিকা বনাইছো, সি ধৰিব নোৱাৰিলে মোক কৈছে কি ভাজি, উম,
খালি মাছ মাংস আৰু সদায়নো ক'ত পাই থাকিম আৰু।
সেইটোয়েইটো মানুহৰ মাছ মাংস খাবলৈ সদায় পইচা থাকিব লাগিব ন হাতত।
সেইটোৱে।
লৰাই মাছ মাংসটো ভাজিত এনে সি বাৰু ভাজি পাচলি চব খাই দেই।
উম, আমাৰতো সেইবিলাক নো না নাচায়েই নুচোৱেই।
সি চব খাই বাৰু আমাৰ।
খাব লাগে এইবিলাক শাক চব্জিবিলাক।
শাক হ'লে একো নালাগে।
অ' সি সিটো দালি ভাজি খাই ন তাক বনাই দিলে দালি ভাজি এনেকে ভাল। বনাই দিলে সি খাই দিয়ে।
খাই-খাই-খাই উম, এতিয়া তাক দালি ভাজি বনাই ত আলু এটা দি দিলি।
বা ডিমৰ আমলেট এটা বনাই দিলেও ভাতৰ লগত তেনেকে খাই দিয়ে আমাৰ ইয়াৰ ন। হব ইয়াৰ আলিবাট দেখিলেতো একেবাৰে কাষেই নাচাপে।
এতিয়া কালি জিকা ভাজি বনালো কি ধৰিব জিকাটো নেখাই। খায় তাৰমানে তাৰপিছত খালি মই তাক কলো ভুল হয় তাত জিকা নহয়। খাই এনেক বুলি ক'লেও খালে যেনিবা। কাৰণে জিকাখিনি উম, জিকা ভাজি নাখায় সেইটো কাৰণে ভুল বুলি কয় খোৱাইছোঁ তাক।
এনেকুৱা হেৰিটো এ পুৰা চুচটো,
অহ এইবোৰ পুৰা চুচি দিলো আহ সি গম নাপালে মানে
অ' তেনে
বাপেকে কৈছে তেনেকৈ বাপেকে তেনেকৈ কৈছে তেনেকৈ খুৱাই দিবি তাক। ইটো নাখাও সিটো নাখাও কৰে। কিন্তু সেই বজাৰলৈ গ'লে শাক-শাকৰ কথা কব শাক আনিবি। শাক খাব এতিয়া ভেবেলি লতা খাই কচু পুলি খাবলৈ লাগে।
অ' সেয়াও খাই।
সেয়া বুলি উম, সেয়া একে পুৰা লাগিব তাক আৰু।
এই পোৱালি কাৰণে বৰ দিগদাৰ দে এইবিলাক।
আমাৰ বাপেকে যিকোনো এটা হৈ খাই দিয়ে কিন্তু ই
আমাৰ বাপেকৰ আপত্তিয়ে নাই আইঅ' কিবা এটা বনাই দিলে খাই দিব তেনেকে আগতেতো ভাত চাত কেইটামান লৰাক, ভাজি-ভাজি দিলেও সি খাই দিছিলে আজিকালি সেইটোও হেৰি নক কৰে, নাখায়েই। আকৌ মেগীটো কেতিয়াবা মন গ'লে খাব, মন গ'লে নাখায়, তয় বনাই থলেও মানে পিছত পেলাই দিব লগা হয় আৰু।
উম। নাই আমাৰতোয়ে মেগীতো নোখোৱা হ'ল, মেগীতো সি নেখাই গেছ কৰে যে। তাৰ, আগতে খাইছিল এতিয়া নোখোৱা হ'ল, এত
কীয়ে বনাই দিওঁ, মেগীয়ে, দিমে। তাৰপিছত ৰাতিপুৱা সেই ৰুটিয়ে খাই যায়, তাত আৰু কিবা কিবি খায় আৰু ভাত চাত। কেতিয়াবা খায় কেতিয়াবা নাখায়, মন গ'লে কেণ্টিনত।
দিগদাৰ এইখন, উম। এতিয়া পাৰ চৰাই বিলাক আছেনে নাই?
আছে আছে, এ যাবলৈ এইখন জংঘল কেনে
বা কেনেকে যা ঐ এইফালে? ইমান গেৰেকনি ৰাস্তা।
এইবিলাকে বৰষুণ দিছে যে আৰু একে পানী খেনে পিছ পিনে
পানী একে
একে মুৱা, লেতেৰা আৰু এইফিলে একেবাৰে মুৱা কে আমলি পৰুৱাই একেবাৰে যেনি তেনি ধৰে একেবাৰে।
এইফালে ম, জোঙা মৌ
উম বহুত দিগদাৰ যাবলৈ। আমাৰটো ইহিট দুটা নাযায়ে, মইে যাবগৈ লাগে।
পতকতে আহি পেলাই হেৰি কৈ পেলাই
বৰ জংঘল, যাবলৈ বহুত এক, জিক মই এত এদিনে যাওঁ একে এসোপা দি থৈ গুচি আহোঁ আৰু সেই তিনদিন, কেইবেইদিনো খাই থাকে।
অ', পানী চানীও এনেকে দি থৈ যাব লাগে কিবা হেৰি এটাত। সৰু টিং পোৱালি এটাত পানী অকন দি থৈ যাব লাগে।
নাই পানী দি থৈ আহোঁ, চৰিয়াত দি থৈ আহিছোঁ ন চৰিয়াত আছে চৰিয়াত থৈ আহোঁ।
তাৰাপা ওলাব নোৱাৰে ন?
তাৰাপা ওলাব নোৱাৰে তাত সোমাই থাকে। এ ওলালে ঘৰ নল'ব নহয় বেলেগৰ ফালে গুচি যাবগৈ।
উম, এই পাৰ চাই এই যেনেকুৱাই। গুচি যাবগৈ। মুগী, ন তলত হাঁহ আনিবি নে মুৰ্গী আনিবি? তলত লোকেল মুৰ্গী আনি পেলাই দিবহি পাৰ।
লোকেল মুৰ্গী, তাকে বাপেকে কৈ আছে লোকেল মুৰ্গী কেইটামান এটা চাইডে
এটা এনেকে মানে হেৰি কৰি বনাই পেলাই, এ হাঁহটো কেনেকে দিব পৰা জান, এনেকে ভিতৰতে এনেকুৱা হেৰি এটা বনাব পাৰ, পোৱালি হাঁহ দিব হ'লে। কিন্তু দানা পানী পূৰা দি থাকিব লাগিব। গঁৰালৰ নিচিনাকে এটা অহ, অ', জালৰে বনাই পেলাই তাত সুমিয়াই থৈ পেলাই এনেকে দানা চানা দি থাকিব পাৰ এতিয়া ধৰ আনি পেলাই হেৰি কৰিলে মাজ মাঘৰ বিহুলৈকে অকমান ডাঙৰ হৈ যাব, বেচিব পাৰিবি তেতিয়া।
অ', সেই কাৰণে, মানে মই এতিয়া মানে হাঁহ কেইটামানে আনিম বুলি ভাবি আছোঁ। বজাৰৰ পা।
লৈ আনিবি।
মুৰ্গী কেইটাও, কণী কেইটাও বিক্ৰী কৰিব পাৰিম।
পোৱালীবিলাক এই যে ওলাইছে নহয় বাৰিষা।
উম।
হাঁহৰ পোৱালী বিলাক।
আমাৰ এতিয়া ভণ্টীয়েতো তেনেকৈ সেই ডিম চিম বিক্ৰীয়ে কৰি থাকে।
উম, এতিয়া ডিমৰো দাম বাঢ়িছে। ফাৰ্মৰ ডিমৰো দাম বাঢ়িলে লোকেল ডিমৰো এতিয়া দাম হ'ব। লোকেল মোৰো দামেই বাৰু।
অ', লোকেল দিম দামটো।
বিশছ টকা যোৰা।
হাঁহৰ ডিমো মানুহে খুব খায় অ‌', হাঁহৰ ডিম আমাৰ ভণ্টি আহে আমাৰ মাহঁতৰ ঘৰত
উম,
তাতে দি থৈ দি থৈ যায়হি ম খুৰী এজনীয়ে লয় তাই তেনেকৈ